অ, শুনা পাইছো - শুনা পাইছো হয় - হয়। অ, এনেই অলপমান জীয়াইছিলো ৰ বা ভাতত ভাত পানী খাই পেলাই তাকে
অহ - অহ, মইো সেই আছো ভাত চাত খাইতি অলপ।
অ
নে
বাৰু তাকে অ - অ নিশ্চয় - নিশ্চয় ইমান গৰম পৰিছে মানে ভাত তাত খাব। মনে নোহোৱা হৈছে মানে কাৰেণ্টটো গ'লে ইমান মানে গৰম লাগি যায়।
হয় - হয় ঠিকেই আৰু উম, মানে আজি তোমাৰ লগত এটা বিশেষ মানে এটা বিষয় লৈ আলোচনা কৰো ভাবিছো। বিষয়টো হৈছে জনসংখ্যাৰ বৃদ্ধি। জনসংখ্যাৰ যিটো মানে জনসংখ্যা বিস্ফোৰণ মান দিনক দিনে মানে জনসংখ্যা বৃদ্ধি হৈছে। যাৰ ফলতো বহুতো সমস্যা হ'ব।
মানে সেই সে বাচি লৈছা ভালে নে ইমান জনস শিক্ষা মানে ইমান বাঢ়ি গৈ আছে আমাৰ মানে ভাৰতবৰ্ষৰে চাবাচোন ইমান মানে জনসংখ্যাঢ়ি গৈছে মানে সকলো সমস্যাই মানে আজিকালি সন্মুখ ব লগা হৈছে তাৰ ওপৰত মানে এই নিবনুৱা নিবনা সমস্যা মানে বেছি।
ঠিক - ঠিক এই মানে বহুত ধুনীয়া সমস্যাৰ বিষয়তে ক'লা। তাৰ লগতে ধৰা এতিয়া জনসংখ্যা বাঢ়াৰ লগে- লগে খাদ্য খাদ্যয় বস্ত্ৰ বোৰৰো সমস্য়াটো হয়েই লগতে আকৌ মাটি মাটি নোহোৱা হৈছে আজিকালি ঘৰ বনাবৰ কাৰণে।
নিশ্চয় - নিশ্চয় মাটি মানে ইমানেই মানে মানুহে হেৰি কৰি লৈছে মানুহে ঘৰসমূহ ইমানে হৈ গৈছে আজিকালি মানে কি আগৰ পুৰণি ঠাইবোৰ যেনেকে ইমান মানে জংঘল পাতি আছিল মানে হাবি এনেকুৱা আছিল আজিকালি মানে মানুহ এ তাতে মানে ঘৰ ঘৰ বনাই মানে মানে জনসংখ্যাটো এনেকেই বাঢ়িছে আৰু
অঁ অঁ অঁ ঠিকেই কৈছা অ হেৰি এতিয়া জনসংখ্যা মানে বি নামৰটা বাতৰি সুনামতে উম চীনত জনসংখ্যা আটাইতকৈ বেছি বুলি আমি জানোৱেই
হয় হয় হয়। কিন্ত,
চীনকো বোলে পিছ পেলাই মানে আমাৰ ভাৰতবৰ্ষখনৰ জনসংখ্যা বোলে অধিক হৈ গৈছে। গতিকে ভাবিছা চোন কিমান ডাঙৰ কথা এটা হৈছে।
ইমান মানে জনসংখ্যা বৃদ্ধি পায়, এইবিলাক সমস্যা নানা ধৰণৰ সমস্যা ইমান মানে বৃদ্ধি হৈ আছে। মানে চৰকাৰে মানে, মানে নিয়ন্ত্ৰণত কৰিবৰ কাৰণে অলপমান টানো হৈছে কিন্তু।
হয় হয়। চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগে, যেনে ধৰা মাজতে চৰকাৰে এটা ভাল পদক্ষেপ লৈছিলে দেই। এই মানে দু দুটা সন দুটাতকৈ বেছি সন্তান থাকিলে মানে চৰকাৰী আঁচনিসমূহ নিদো বুলি কৈছিলে। তাৰপিছত চৰকাৰী চাকৰিত আবেদন কৰি বা নোৱাৰিব বুলিও কৈছিলে। তেনেকুৱা ধৰণৰ অ ভাল পদক্ষেপ কিছুমান ল'ব লাগে।
অ ঠিকে ঠিকেই। বিশেষকে তুমি চাবা চোন গাও অঞ্চল বিলাকত মানে এনেকুৱাকে পৰিয়ালসমূহ মানে বঢ়াই লয়, মানে তেওঁলোকৰ নিজৰে মানে খোৱা বোৱাৰ একো মানে হেৰি নাথাকে আৰু।
হয় হয়। উম ঠিকেই কৈছা, গাঁৱত মানে এতিয়া তো প্ৰায় পাঁচটা, ছয়টা, সাতটা পৰ্যন্ত মানে,
হয় হয় হয়। অ আগৰ দিনতো বহুত আছিল এনেকুৱা।
উম উম। আমাৰ ককাহঁতৰে মানে প্ৰায় সাতজন আছিলে ল'ৰা ছোৱালী।
সেইটোতো তাকেতো ইমান ডাঙৰ, নিশ্চয় নিশ্চয়, আছিলে আছিলে, ইমান মান মানে বংশতটো ইমান বৃদ্ধি পাই যায়, মানে তেতিয়া মানে চিনাকি দিবৰ কাৰণে টান এ কোন আাছিল, কোন আছিল, পাহৰিও যাওঁ কেতিয়াবা কেতিয়াবা। নহয় জনসংখ্যা মানে সকলোৰে আমাৰ বুলিয়ে নহয় সকল সকলোৰে মানে এনেকুৱাই চলি আছে।
এই এতিয়া মই এই জনসংখ্যা বৃদ্ধিৰ ফলত মানে মই কেইদিন এটা ভিডিঅ' চাইছিলো যে হয় আফ্ৰিকাৰ ইউগান্দা নামৰ চহৰত যিটো এটা মানে শ্লাম এৰি ৰিয়া আছে তাতে প্ৰায় এটা ঘৰত এই দহ -বাৰজনকৈ মানে মানুহ একেলগে বসবাস কৰে।
অহ, নিশ্চয়-নিশ্চয় মইও তাকে-তাকে মই শুনিছিলো বাৰু এইটো কথা মানে ইমান মানে মানুহ হৈ যায় মানে
নলাৰ পৰা মানে বস্তু বিচাৰি ল'ৰা-ছোৱালীক খুৱাব লগা হয়। ড্ৰেইনৰ জাবৰ -জোথৰৰ দমৰ পৰা গতিকে ভাবি চোৱাচোন
তাকেতো ইমান মানে ইহঁতৰ স্বাস্থ্য কাৰণে অতি বেয়া সেইবিলাকৰ কাৰণ তোমাৰ পৰা এইবিলাক কৰিলে আৰু নিজে আগতে তাকেতো নিজে আগতে ভাবি চাব লাগে। মানে মানুহ মানে এয়া কি-কি কৰা উচিত কি- কি কৰা অনুচিত
অ', অ', পৰিয়াল পৰিকল্পনাৰ অভাৱ আমাক বিশেষকৈ
উম, সঁচা কথা এইবোৰ মানে
আৰু এটা কি জানানে কাৰণ মানে ইমান জনসংখ্যা বি এ মই ভাবিছো যে আজিকালি বিজ্ঞানটোতো বহুত আগবাঢ়ি আহিল- মানে এতিয়া চিকিৎসা ব্যৱস্থা বহুত উন্নত গতিকে আগতে মানে মৃত মৃত্যুৰ হাৰ যিমান হৈছিলে এতিয়া মানে চিকিৎসাৰ ফলত মৃত্যু সিমান নহয়। জন্মৰ হাৰও বাঢ়ি আছে আগতে ধৰ ল'ৰা- ছোৱালী তোমাৰ প্ৰায় ভাগ ঘৰতে জন্ম হৈছিল কিন্তু আজিকালি সকলো মানে হস্পিতাল এনেকুৱা আদি ব্যৱস্থা হৈ উঠাৰ ফলত মানে মৃত্যুৰ হাৰটো কমি গৈছে। জন্মৰ হাৰটো বাঢ়ি গৈছে।
নিশ্চয়, নিশ্চয় সঁচা কথা মানে জন্ম হাৰটো ইমানকে বাঢ়ে মানে এই আৰু আছা সঁচা কথা। তাকে বাৰু সেই আৰু। জনসংখ্যা বৃদ্ধি পালে কিন্তু আমাৰ সেই চৰকাৰে কিন্তু বহুত বিভিন্ন ধৰণৰ আঁচনি আঁচনিসমূহ এনেকে উলিয়াই থাকিব নোৱাৰিব কিন্তু।
অ' অ' তাকেইতো।
উম নে আঁচনিসমূহ মানে সেই সেনেকে মানে আমি পাই নাথাকিম। বা চৰকাৰে নানা ধৰণৰ এই পদক্ষেপ বিলাক ল'ব কাৰণে ইমান। মানে অতি কঠোৰ হৈ পৰিব।
হয়, হয়।
তোৰ অভিযান চলাব মানে
অ' চৰকাৰেও এই ক্ষেত্ৰত মানে কিবা ব্যৱস্থা ল'ব লাগে বুলি
নিশ্চয়, নিশ্চয় ব্যৱস্থা লব লাগে সঁচা, সঁচাই আমাৰ যদি মহান মহানগৰীতে হয়, মহানগৰীতো বাদ দি যদি মানে গাঁৱে বা ভৈয়ামে যদি যায়। মানে সৰু সৰু গাঁৱৰ কথা কৈছো মানে যিবোৰ মানে অতি মানে সৰু অঞ্চলত আছে এইবিলাক অ' দৰিদ্ৰ পৰিয়াল। এই সেইবিলাকৰ সময়হত মানে এনেকে পুলিচে অভিযান চলাব লাগে কিন্তু
উম- উম- উম। ঠিক কৈছা হয়, এতিয়া চাবা জনসংখ্যা বৃদ্ধিৰ ফলত যি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা এটা হৈছে নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যাৰ বিষয়ে তুমি
অ' নিবনুৱা সমস্যা অতিকে বৃদ্ধি পাইছে, মানে মানুহে ইমানকে জনসংখ্যা ইমান বাঢে মানে পৰীক্ষা সমূহ মানে থাকে, পৰীক্ষাৰ পোষ্ট থাকে পঞ্চাশটা দিব যায় মানে দুই লাখ মানুহে সেই এই পৰীক্ষাৰ সময়তটো অকল পঞ্চাশ টাইহে মানে চাকৰি পাব, তাৰ বাবে যদি হেই ই বাকী খিনি মানুহ মানে সেনেকে নিবনুৱা হৈ থাকি যাব। সেইটোৱে সেইটোৱেতো,
হয় হয় এই নিবনুৱা সমস্যা এনেকুৱাতো হোৱাৰ লগে লগে আকৌ তোমাৰ এতিয়া খাদ্য বস্তু বস্তুৰো মানে দাম বৃদ্ধি হৈ যাব, হয়নে নাটনি হ'ব। উম, ইতিমধ্যয়েতো আমাৰ চা এতিয়া বজাৰত মূল্য বৃদ বৃদ্ধি হৈয়ে আছে দিনক দিনে চিলিণ্ডাৰৰ দাম বাঢ়ি গৈছে। সৰ্বসাধাৰণ ৰাইজে মানে এ, একেবাৰে খাব নোপোৱা নিচিনা অৱস্থা হৈ পৰিছে। হয়নে? হয়টো আফ্ৰিকাৰ নিচিনা মানে পৰিস্থিতি আমাৰ ইয়াতো হব নেকি মই ভাবো।
নিশ্চয় নিশ্চয় মানে এনেকা থাকিলে কিন্তু আফ্ৰিকাৰ নিচিনা হবয়ে। অতি সোনকালে, আৰু হেইয়া আৰু চিলিণ্ডাৰৰ কথা ক'লো যিহেতু মানে চিলিণ্ডাৰ মানে জন আছে চিলিণ্ডাৰ এটাৰে মানে এমাহ চলোৱাটোও টান আছে এনেকুৱা জনসংখ্যা বাঢ়ি গৈ আছে।
হয়।
কিছুমান মানে মই এনেকুৱা দেখিছো পোন্ধৰ দিনৰ মূৰে মূৰে মানে চিলিণ্ডাৰ বুকিং কৰে। এই চিলিণ্ডাৰসমূহ আনে। এই, তেনেকে মানে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হয়। খৰচটো বহুত বাঢ়ি যায়। মানে চাউল কিনিব লাগে, দালি কিনিব লাগে, সকলো মানে সদায় সদায় যাই থাকিবলৈ নিচিনা হয়। সেইটোৱেই মই সমস্যা বুলি ভাবো। ন কলোৱে মইও।
এতিয়া যদি চৰকাৰে মানে যদিও ৰেচন চেচন এইবোৰ মানে দিছে কি, তত আ, মানে যি মানে সুলভ মূল্যত তথাপিও কিন্তু মানে এই আমাৰ যি ধৰা খাদ্য বৰ নাটনি। বা, যি অভাৱ অভিযোগ সেইবোৰতো থাকিবই। হয়নে, অ, আজিকালি চিলিণ্ডাৰৰ যি মূল্য হৈছে।
সঁচা কথ।
কি ক'বা আৰু হয় তাকেইতো গতিকে আমি জনসংখ্যা নিয়ন্ত্ৰণটো মানে সেইটো আমি এ, ছাত্ৰচাত সকলকো মানে বুজাই দিব লাগে যে জনসংখ্যা বৃদ্ধিৰ ফলত কেনেকুৱা ধৰণৰ কি কি সমস্যা হ'ব। তা, স্কুল কলেজ বা এনেকুৱা ধৰণৰ সজাগতা সভা পাতি বা চেমিনাৰ পাতি ছাত্ৰ ছাত্ৰীসকলকো বুজাব লাগে বুলি তুম ভাবানে?
অ, ঠিক কথা। ঠিক কথা। হয় হয়। মানে ভাল কথা এটা উল্লেখ কৰিলা মানে আজিকালি শিক্ষানুষ্ঠানো বিলাক এইবিলাক মানে অতি কমকে শুনোৱা দেখা পাওঁ। কিন্তু যদি এইটো এনেকুৱা তুমি কোৱা নিচিনাকে হয় অতি ভাল হ'ব আৰু মানে কি-কিতাপ সমূহতো পো দি থাকিব লাগে কিন্তু পাঠদান কৰাৰ বাবে মানে পাঠদানত মানে এনো কোৱা এনেকুৱা জনসংখ্যাৰ বাবে কি কি সমস্যা হয় সকলো মানে উল্লেখ কৰিব লাগে সিহঁতৰ।
এতিয়াহে বুজিব হিহঁতে কিকি ব্
শিকিব বুজিব তেতিয়াহে মানে ডাঙৰ হৈ গম পাব। হলে বিনা শিক্ষাত মানে এইবোৰ মানে সেনেকুৱাই হৈ থাকিব কিন্তু।
তাকেইতো। গতিকে আমাৰ চৰকাৰ প্ৰশাসনেও মানে পাঠ্যপুথিত এই বিষয়ে অন্তৰ্ভুক্ত কৰাটো বিচাৰো নে কি কোৱা?
ঠিকে ঠিকে ঠিকে একেবাৰে ঠিক কথা। সেইটোৱে মই বিচাৰো।
ছাত্ৰ ছাত্ৰীসকলে বুজি পায় সৰুতেই। আৰু অ, বিশেষকৈ মানে এই চৰকাৰে এইবোৰ বি ভিন্ন বা মানে আহ, বাতৰি কাকত হওক হৰ্ডিং বেনাৰ বা এ বাতৰি টিভি চেনেলৰ যোগেদিও মানে এনেসমূহ বাৰ্ত প্ৰৰণ কৰি থাকিব লাগে পৰিয়াল পৰিকল্পাৰ মানে এ যিবোৰ মানে বিজ্ঞাপন বোৰ মানে প্ৰচাৰ কৰি থাকিব লাগে তেতিয়াহে মানে ৰাইজৰ মাজত এটা মানে সজাগতা এটা বৃদ্ধি পাই মানে তেতিয়া ৰাইজে গম পাব যে ইয়াৰ ফলত আৰু কেনেকুৱা কি কি সমস্যাত আমি অনাগত দিনত ভুগিব লাগিব পাৰে।
ঠিক কথা সঁচা কথা সঁচা কথা এইবিলাক মানে এনেকুৱা পৰিকল্পনা হওক সকল সকলো মানে সৰি যাব লাগে। আমাৰ মানে তেতিয়ে মানে জনসংখ্যাটো মানে নিয়ন্ত্ৰণত থাক নহ'লে কিন্তু চাও আফ্ৰিকা এনেকুৱা নিচিনাইে হ'ব আফ্ৰিকাৰ নিচিনা।
উম উম হয় হয় ঠিক কথা কৈছা।
ঠিকেই বাৰু।
তেতিয়াহলে বন্ধু আজি তোমাৰ লগত এই বিষয়ে আলোচনা না কৰি মোৰ খুব ভাল লাগিল তোমাৰো বহুখিনি কথা তোমাৰ পৰা জানিলো বা ময়ো কিছু কথা কবলৈ চেষ্টা কৰিলো আমি পাছত সময় সুবিধা হলে আৰু ইয়াৰ বিষয়ে বিতংকৈ আলোচনা কৰিম নে কি?
হয় হয় বাৰু ঠিক আছে ভাল লাগিল কথা পাতি ঠিক আছে বাৰু পুনৰব কথা পাতিম আমি। অ, ঠিক আছে হয় বাৰু ধন্যবাদ। হয়।